শুনিছা?
অ', শুনছো, তুমিও শুনছা নে?
অ', - অ', শুনিছোঁ অ', কি কৰি আছিলা',
এয়া পথাৰ পৰা আহিলোঁ, আহি পেলাই গা-পা ধুই পেলাই নে বহি আছোঁ আৰু',
অ', খোৱা - বোৱা কৰিলা?
খোৱা - বোবা কৈলো - কৈলো, তুমি খালা নে?
মই ভাত খোৱা নাই এই ৰুটি খালোঁ তোমাৰ চাহৰ লগত, তাৰপিছত এতিয়া', খাম হে আৰু ভাত, বাকী খবৰ - খাতি ভালেই নহয়',
খবৰ - খাতি ঠিকে আছে, তোমাৰ কেনেকুৱা ভালে নে খবৰ - খাতি?
মোৰো ভালে - ভালে আছোঁ দিয়া আৰু তোমালোকৰ আশীৰ্বাদতে',
আমাৰ আশী মোৰ আশীৰ্বাদ নাই দেই মই কাকো আশীৰ্বাদ নিদিওঁ',
হয় নেকি',
উম',
তাকে এ', হেৰি নহয় এতিয়া, গোটেই দেখিছোঁ দেখোন আজি', আজি বৰষুণত দেখোন দেখিছোঁ গোটেই তোমাৰ এইবোৰ', গুৱাহাটীৰ পৰা ধুই প্ৰায় ভাগ এইবিলাক', ডিব্ৰু - ডিব্ৰুগড়ৰ পৰা ধৰি এনেকে কিছুমান-কিছুমান জেগাত গোটেই পানী মানুহ', যাব নোৱাৰা হৈ গৈছে দেখিছা ন',
অহ', দেখিছোঁ আমাৰ এইফালৰ তোমাৰ এই দপাং নদীও অলপ পুৰা পানী বহুত বাঢ়ি গৈছে বোলে',
অ', তাকে এই এতিয়াতো ইমান বোৰ এতিয়া তোমাৰ হৈ আছে নহয়', এতিয়া তাৰ ওপৰত যে চৰকাৰৰ কোনো আলোচনা নাই', বিধানসভাত এখন কি হৈ আছে তুমি দেখিছানে বাৰু তেওঁলোকৰ মাজত?
বিধানসভা মানে, তুমি কি কবা সিহঁতৰ এতিয়া', কি নো ক'ত নো বাজেট নো কেনেকুৱা কি প্ৰস্তুত কৰি আছে সেইখিনি কথা গমেই নাপাওঁ মানে', যিবোৰ আমাৰ অসমৰ', এই যিবোৰ প্ৰাকৃতিক সমস্যা নহয় যেনে তোমাৰ বানপানীৰ সমস্যাতটো কেৱল আজি', সমস্যা নহয় ন বহুত দিনৰ পৰা আছে এই সমস্যাটো', এইটো - এইটো এই দীঘল', দীৰ্ঘ জুৰি থকা মানে এই যিটো প্ৰাকৃতিক সমস্যাটো বানপানী। এইটো সমস্যাটো কিন্তু সমাধান কৰিব পৰা নাই এতিয়ালৈকে এইটো ডাঙৰ। কথা যে ইমান ডাঙৰ এইটো এটা ত মৰতো এটা বিফলতা বুলিযে ক'ম যে এইটো আমাৰ চৰকাৰ। চৰকাৰ খনৰ এটা ডাঙৰ বিফলতা যে চৰকাৰনে। ইমান এটা প্ৰাকৃতিক এটা ইমান ডাঙৰ সমস্যা যিটোৰ জৰিয়তে। তোমাৰ শ শ বিঘা মাটি। এ মানুহৰ নাইকিয়া হৈ গ'ল বানৰ কবলত গুচি গ'ল। ক'ত জীৱ জন্তু নিধন হল, আনকি মানুহৰ বাসস্থান বাসগৃহ নোহোৱা হৈ পৰিলে, গতিকে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, এতিয়া এই যে মহিলা সবলীকৰণৰ নামত যে। এ হাজাৰ কোটি টকা খৰচ যে কৰি আছে লোন লৈছে। সেইখিনি আচলতে প্ৰয়োজনীয়তা ক'ত মানে। এইখিনিৰ প্ৰয়োজনীয়তা ক'ত লাখপতি বাইদেউ অৰুণনোদয় এইবোৰৰ প্ৰয়োজনীয়তা ক'ত।
হয়-হয় তাকেইটো কথাটো সেইটোৱয়েতো। আচলতে এতিয়া তোমাৰ কিছুমানে কালি ধৰা বিধানসভাত, অখিল গগৈ তেনেধৰণৰ প্ৰশ্ন খিনি উত্থাপন কৰিছে। যে হেৰিয়ৰ পৰা আৰম্ভ কৰি যিবিলাক আচলতে বাবু আঁচনি দিছে। মহিলাসকলক উদয় আঁচনি দিছে। সেই কথা খিনি কথাত তেওঁ আচলতে তেওঁৰ পাৰ্চেক্টিভো আচলতে অকমান ভুল আছে চাগে। তেওঁ সেইটো কথা কৈছে। যে এ আমাৰ কৰ্মমুখীৰ পৰা তেওঁ তেওঁ এটা পইচা দি চলাই থকা নিচিনা হৈছে। খন ঘৰখন যোনবিলাকে আচলতে কাম এটা কৰি খাই আছিলে, সেই মানুহে আজি কামটো কৰি পেলাই বাদ দিওঁ আৰুনোদয়ৰ পইচাৰ ওপৰত হেৰি কৰি সেইটো হৈছে। যতে তেওঁৰ ক্ষেত্ৰতো ইমানো আচলতে ভুলো নহয়। কিন্তু আচলতে চাব যাগলে ইমান শুদ্ধও নহয় কথাই। অকমান কিন্তু আহ, তেওঁৰ পেকটভত অকমান ভুল আছে। এতিয়া মই কথাটো ক'ব বিচাৰিছো আচলতে, এতিয়া গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত তুমি দেখিছা আজি আমাৰ শিক্ষা অৱস্থাটো কেনেকুৱা হৈছে। মই অকমান ৰাজ ভাৰত প্ৰেক্ষাপটলে যদি যাওঁ, তেতিয়া তোমাৰ দেশৰ দেশত গোটেই যোনটো আচলতে কম্পিটিটিভ এক্জামৰ যোনটো আছিলে।
অ, হয়। যিটো ত নেট স্তেল কিবা কিবি এইখিনি যটো ওলাই আছে ন।
অ, নিট জে দাবুল ই বুলি এতিয়া এইবিলাকৰ তোমাৰ। প্ৰিপেয়াৰ কিমানখিনি হয় ইমান চিৰিয়াছলি ল'ৰা ছোৱালীখিনিয়ে প্ৰিপেয়াৰ হয় লাখ-লাখ ল'ৰা ছোৱালী তাতে তোমাৰ চিটো কম। আহ, গোটেই বছৰৰ জুৰি কিছুমানে ড্ৰপ আউট লৈ কিছুমানে বহুত বছৰ প্ৰিপেয়াৰ কৰিক লাষ্টত যেতিয়া পৰীক্ষা দিবলৈ যাব। প্ৰথম কথা চিকৰিটি ইমানেই টাইট কৰে দেই, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ত চেকিঙত চিকৰটি ইমানেই টাইট কৰে পানী বটল এটাও নিবলৈ নিদিয়ে। পকেট থকা চোলাও পিন্ধি যাবলৈ নিদিয়ে, দীঘল চ চোলা পিন্ধি যাবলৈ নিদিয়ে। তাৰ পিছতে দুই মিনিট লেট হলেও সোমাবলৈ নিদিয়ে। সম্পূৰ্ণৰূপে। কিন্তু লাষ্টত গৈ কি হ'লগে প্ৰশাসনৰ বাহিৰত গলে, গোটেই পেপাৰবোৰ ফাদিল হৈ থাকিলেগে, লিক হৈ গ'ল। লগে-লগে তোমাৰ আজি বহুত বহুত কেইটা চেণ্টাৰৰ এ নিটৰ পেপাৰ ফাদিল হৈছে। কবাৰ-কবাৰ তামিলনাডুৰ, কোৱা কিবাৰ হেৰিয়ৰ। পেপাৰ ফাদিল হৈছে। এ তোমাৰ কি কবা সেই কথাখিনি আচলতে মানে? শিক্ষা ব্যৱস্থা প্ৰশাসনৰ ইমান খিনি আচলতে তুমি, এ তেওঁলোকো আচলতে, মানসিকতাখিনি হওক বা তেওঁলোকৰ প্ৰশাসনৰ কঠোৰতাটো ইমান কম, তেওঁলোকে আচলতে ইগনৰ কৰাৰ নিচিনা হৈছে আমাক।
এ এইটোতো হয়, এতিয়া তুমি শৈক্ষিক যিটো কথা কৈছা নহয়েই শৈক্ষিক কথা কৈছা এতিয়া, এই নীটৰ যিটো পেপাৰ যে লিক যে হ'ল, এই নীটৰ পেপাৰ লিক হোৱাৰ ফলত যে সিহঁতৰ এটা খৰচ বাঢ়ি গৈছে বা আকৌ পেপাৰ এ কাটিব লাগিব কাষ্টিং কৰিব লাগিব মডাৰ কৰিব লাগিব, পৰীক্ষা পাতিব লাগিব। অৰ্থৰ প্ৰয়োজন হ'ব, আচলতে সেইটো কথা বহুতো পলিটিচিয়ানে কথাটো কৈছে যে সিহঁতেও বি মানে কি কথাটো সিহঁতে এনেকুৱা দেখুৱাইছে যে, সেই নেতাসোপায়ো বিৰোধিতা কৰিছে যে হয় পেপাৰ লীকটো ভুল হৈছে। বা ইয়াৰ কাৰণে আমি অৰ্থনৈতিক বহুতখিনি ব্যয় কৰিছিলোঁ, আকৌ পুনৰ ব্যয় কৰিব লাগিব। কিবা কিবি, কিন্তু আচল কথাটো হ'ল যে সেই ছাত্ৰ ছাত্ৰীসকলে যে অত এবছৰ দুবছৰ ধৰিয়ে যে তেখেতে তেখেতসকলে যে বেলেগ কামত নিয়োজিত নহৈ কেৱল পৰীক্ষাটোৰ বাবেই ল'ৰা ছোৱালী খিনি লাগি থাকিলে, সেই এটা বছৰতো হানি হৈ গ'ল। এইবাৰ এইবাৰৰ পৰীক্ষা নহ'ল, মানে কি হ'ল যে মানে পৰীক্ষা হোৱাৰ পিছত যেতিয়া মানে পেপাৰ খিনি লীক হৈ গ'ল তেতিয়া কি হ'ল যে, আকৌ যিসকল ছাত্ৰ ছাত তে এইবাৰ পাব লাগিছিলে সিহঁতে এবছৰ ৰৈ দিব লগা হ'ল, এতিয়া তুমি নিজৰ লগতে ৰিলেট কৰা, আজি তুমি এইবাৰ নীটৰ পৰীক্ষাটো- নীটৰ পৰীক্ষাটো দিছা। ঠিক আছে তোমাৰ নেক্সট ইয়েৰ যদি তোমাৰ যদি কিবা এটা অসুবিধা হয়, তুমি যদি পৰীক্ষাটো দিবলে নোৱাৰিলা তোমাৰতো সেই ভৱিষ্যততো তোমাৰ সেই ভৱিষ্যতৰ যি সপোন দেখিছিলা, সেই স সপোনটোতো সেইখিনিতেতো তোমাৰ মৰহি গুচি গ'ল যোৱা নিচিনা কথাটো আহি পৰিব ন। সেই কাৰণে মানে আমাৰ গভৰমেন্ট তে যিদৰে এ তুমি যেনেকে কৈছা যে ছাত্ৰ-ছাত ত্ৰীসকলক ইমান টাইট মানে চিকিউৰিটি দিয়ে, মহিলা মানে ছোৱালীসকলৰ ইমান এটা টাফ চেকিঙৰ মাজেৰে যাব লাগে আমাৰ ল'ৰাখিনিও ইমান টাফ চেকিং ড্ৰেছ ক'ড আছে এ বেলেগ পানী বটল এটাও নিব নোৱাৰা, পেনো সিহঁতৰ আনকি পেনলেকে চে হয়, গতিকে ইমান খিনি চেকিং এই পৰীক্ষা দিবলে যোৱা শিক্ষাৰ্থীসকলৰ লগত কৰাতকে এই যিসকল পেদাৰ পেপাৰ মডাৰেশ্বনৰ সেইসকলৰ কৰিব লাগে যে পেপাৰ খিনি সুৰক্ষিতভাৱে আ সুৰক্ষিত স্থানত আছে নে নাই, আকৌ পৰীক্ষা যি ব্যৱস্থা মানে, পৰীক্ষা য'ত হৈ থাকে, পৰীক্ষা হলৰ কথা মানে তেওঁলোকে অকণমান আলোচনা কৰিব লাগে। কাৰণ হলটোতে বহুতখিনি দুই নম্বৰী কাম হলটোতে হৈ যায় তোমাৰ বা কোনোবাই আহি পেলাই পেপাৰ চেঞ্জ কৰি পেলাই তাত এমি চি কিউ কোয়েশ্বন খিনি সিহঁতৰ ৰিপ্লেছ কৰি দিয়ে যে এইখিনি যত টিক মাক মৰা আছে সিহঁতে দি দিয়ে, আচলতে পেপাৰ লিক খিনি সেইবোৰ কথা আছে, গতিকে এইখিনি ক্ষেত্ৰত চৰকাৰে কেৱল ইলেকচন যেতিয়া আহে, যেতিয়া নেতাসকলে আহি পেলাই এই জনসাধাৰণৰ ভৰিত ধৰি পেলাই ভৰিত পৰি- পৰি ভোট খোজাতকে মই ভাবো যে এইখিনি কামত যদি বেছিকে গুৰুত্ব দিয়ে, তেতিয়া জন সাধাৰণৰ সমাদৰটো বেছি কে লাভ কৰিব পাৰিব।
বেছিকে বেছি, আচলতে নিশ্চিত ৰূপে এতিয়া চোৱা দেই কথা এটা এনেকুৱা ধৰণৰ এতিয়া মইতোটো প্ৰথম কথা চাবলৈ গ'লে আজি ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰতে চাবলৈ গ'লে আমাৰ অসমৰ প্ৰে ক্ষাপটত চাবলে যাওঁ, মই কিন্তু ইমানটো ইমানটা সন্তুষ্ট নহয়। কাৰণ তেওঁলোকৰ আচলতে যিমান খিনি ভেঙুচালি চলি থাকে আমাৰ গোটেই সমস্যা খিনি তেওঁলোকৰ চকুত নপৰেই নে নে পৰিও আচলতে নজনা ভাও ধৰি থাকে, সেইটো আচলতে যথেষ্ট মানে বেয়া লগা কথা আচলতে বহুত দুখ লগা কথা, কাৰণ যোন যিটো অৱ যি টো অৱস্থাত দেশৰ জনসাধাৰণে প্ৰত্যেকটো দিনে এটা সংগ্ৰাম কৰি জীয়াই থাকিব লগীয়া হৈছে প্ৰায় ভাগৰ। প্ৰায়হাৰ কথাই কৈছো মই। মধ্যবিত্ত শ্ৰেণীৰ পৰা আৰম্ভ কৰি আজি তুমি বাটৰ কাষত পৰি থকা সকলৰ কথাটো কবই নালাগে তেওঁলোকেতো সদায় এটা আচলতে কেনেকৈ জীয়াই আছে তেওঁলোকেহে জানে এমুঠি ভাত কেনেকে আচলতে হেৰি কৰি আছে তেনে ক্ষেত্ৰত তেওঁলোকে এই অ, জীৱন যুদ্ধ অ, প্ৰ প্ৰত্যেক দিনে তেনে ক্ষেত্ৰত তেওঁলোকে এই কথাবোৰ আচলতে চকুত নপৰে নে ইয়াৰ ওপৰত একো একচন নলয় তেওঁলোকে কি কৰিবলৈ লৈছে যে নিজুত মইনা আঁচনি, বাবু মইনা আঁচনি তাকো আগৰ যোনবিলাক আছিলে বতাহ বিলাক যে হেইয়ৰ অ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে এইটো বঁটা আনন্দৰাম বৰুৱাৰ নামত দিয়া হৈছিলে বাণীকান্ত কাকতিৰ নামত এইটো বঁটা দিয়া হৈছিলে সেইসকল ব্যক্তিৰ নামত যোনগীতা বট টা দিয়া হৈছিলে সেইকেইটাও আনকি সম্পূৰ্ণকে চলাব নোৱাৰিলে কেবচ মানে সম্পূৰ্ণকে যদি চাবলৈ যাওঁ আমি বিচ বছৰ মান সম্পূৰ্ণকে চলাব নোৱাৰিলে সেইখিনি বঁটা উঠাই দিলে আ, এতিয়া কোৱা শুনিছোঁ অহা বছৰলৈও তোমাৰ বাণীকান্ত কাকতি বঁটাটো উঠাই দিব। এইবছৰ লাষ্ট অহা বছৰৰ পৰা নিদিয়ে বাবু মইনা আঁচনি দি আছে পঢ়িব কাৰণে হেই কৰিবলে আকৌ ইফালে কলেজৰ তোমাৰ মই কোৱা শুনিছো এ আজিকালি কলেজৰ ইউনিভাৰ্চিটি বিলাকৰ ঋণহে দিব হেনো এই কথাবিলাক আচলতে গোটেইখিনি এখন- এখন নাটক বুলি ক'ব লাগিব কথাখিনি।
নাটক মানে তুমি যিটো বাবুমইনা আঁচনিৰ কথা কৈছে এইবোৰ অদৰকাৰী কিছুমান আঁচনি আনি পেলাই ছাত্ৰ -ছাত্ৰীসকলক বেয়া কৰিছে কেনেকে বেয়া কৰিছে মই তোমাক কও শুনা এতিয়া আমাৰ লগৰে কিছুমান ছাত্ৰ- ছাত্ৰী এনেকুৱা ডিপ্ৰেচনৰ গুচি গৈছে যে এ তোৰ লগৰ আমুকে স্কুটি পালে, আমুকে পইচা পাইছে, আমুকে স্কলাৰশ্বিপ পাইছে তই পোৱা নাই সেই কথাটো কৈ পেলাই মানসিকভাৱে এজন ছাত্ৰ বা ছাত্ৰীক কিন্তু আমি এখন সমাজত একদম পদভস্ত কৰা দেখিবলৈ পাইছোঁ এতিয়া এ কি হয় দেই যেতিয়া তোমাৰ এটা ল'ৰা বা ছোৱালীয়ে লগতে পঢ়ি লগতে থাকে বোলে যেতিয়া কিবা এটা বস্তু চৰকাৰৰ পৰা পায় তেতিয়া কাষৰ ঘৰৰ যি একেলগতে পঢ়িছিলে যোনে নোৱাৰিলে সি মানসিকভাৱে বহুত ভাগি পৰে আমি আমাৰ লগৰ তেনেকুৱা ল'ৰা ছোৱালীকে দেখিছো আমাৰ আমাতকে কিছুমান ডা মানে বেছি এ জ্ঞান থক থকা ল'ৰা- ছোৱালী আছে যিখিনিয়ে মানে কিবা কাৰণত সিহঁতে সেইবোৰ বস্তু মানে স্কটেই হওক কিবা- কিবি হওঁক সিহঁতে পাবলে অ', অ', অ', অক্ষম হল সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে মানসিকভাৱে এটা চাপ পৰ সৃষ্টি কৰিছে মানে ইয়ে সন্মুখীন হ'ব লগা হৈছে আৰু আটাইতকে ডাঙৰ কথাটো হৈছে যে এতিয়া মানে মানুহ বিলাকে পঢ়িছে পাৰ্চ নম্বৰ বেছিকে পঢ়িছে কেৱল শিক্ষা লাভৰ বাবে নহয় সিহঁতৰ উদ্দেশ্যটো হৈছে যে চৰকাৰে দিয়া বস্তু কেইটা লাভ কৰিব লাগে সেইটোৱে সিহঁতৰ শেষ উদ্দেশ্য হৈ পৰিছে।
অ, সেইটোৱে -সেইটোৱে আচলতে মোৰ কথাটো সেইটোৱে। আজিকালি যে প্ৰথম কথা কিহৰ কাৰণে পঢ়িছ এই স্কুটিখন পালেই হ'ল এই হেখন লেপটপটো পালেই হ'ল পইচাটো পালেই হ'ল কথাখিনি তেনেকুৱা ধৰণৰ হৈ পৰিছে গম পাইছা নে নাই আৰু মোৰ অনুসাৰে তেওঁলোকে একদম চ এ আচলতে বস্তুবোৰ আচলতে গঠনাত্মক দৃষ্টিভংগীৰে অকমান কমকে চাইছে নেকি? চাবলৈ গ'লে এতিয়া তোমাৰ- তোমাৰ ধৰা কথাখিনি এ এতিয়া মই কথাটো ক'লো যে আমাৰ এই দৰিদ্ৰতাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু মই ইমানখিনি আচলতে দেখিবলৈ পোৱা নাই ইমান খিনি মানুহ যে আজি ৰাস্তা কাষত পৰি থাকিবলগীয়া হৈছে শিক্ষাৰ ক্ষেত্ৰত যে আজিকালি ল'ৰা- ছোৱালীবিলাকৰ ৰোথৈবচ অৱস্থা এতিয়া আজি এইবাৰ বিধানসভা হেৰিয়ত আচলতে শুনিলোঁ যে ছশ টকাত হেয়ত আচলতে আমাৰ চৰকাৰী স্কুলৰ ল'ৰা -ছোৱালী বিলাকক দুজো ইউনিফৰ্ম দিব চ টকা এতি সেই ক্ষেত্ৰত, বিৰোধীৰ বিৰোধী বিৰোধী দলৰ এজনে কৈছে ছশ টকাত আপুনি যিযোৰ কাপোৰ দিব, সেইযোৰ কাপোৰ গৰম দিনত ল'ৰা ছোৱালীয়ে পিন্ধিব পাৰিবনে বাৰু বা সেইযোৰ কাপোৰ আপুনি আচলতে নিজে পৰিধান কৰে নে নকৰে? তেনে ক্ষেত্ৰতে আৰু এটা প্ৰশ্নৰ কথা কৈছে। যে আমাৰ চ চৰকাৰী বিদ্যালয়বিলাকত যে গোটেই পঢ়োৱা মানে কথাখিনি কথা কৈছে যে, মন্ত্ৰী নেতাসকলৰ ছাত্ৰ-ছাত্ৰী বিলাকো তাতে পঢ়াটো বাধ্যতামূলক কৰোৱাৰ কথাটো কোৱা হৈছিলে গম পাইছানে।
হয়-হয়, এইটো এতিয়া বহুত এইটো এইটোৰ ক্ষেত্ৰত মানে বহুতখিনি ডাঙৰ প্ৰশ্ন আহি আছে। যে যিসকলে আমাৰ অ, যিসকলে গমেন্ট স্কুলৰ যিসকল মানে হেৰি এই ছাত্ৰ-ছাত্ৰীসকলক কিন্তু তেওঁলোকে নিজৰ গভমেণ্টৰ স্কুলসমূহত পঢ়োৱা নাই। এতিয়া অকমান মাননীয় মুখ্যমন্ত্ৰীৰ কথা ক'ব পৰা তেখেতে যদি কৈ আছে যে আপোনালোকে ল'ৰা-ছোৱালী খিনিক, অ, চৰকাৰী বিদ্যালয়ত বহা সুবিধা দিছো। আমু কৰিছো, তামুক কৰিছো কিন্তু নিজে কি কৰিছে? নিজেই কিন্তু পৰিবাৰৰ লগত মিলি পেলাই সেইখন ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি এখন খুলিছে। যিখন সম্পূৰ্ণ প্ৰাইভেট চেক্টৰত সিহঁতে তালৈ মাতে যে, আমাৰ ইয়ালৈ আহক, আমি উচ্চ মানদণ্ডৰ শিক্ষা দিম এলেচমেণ্টৰ সুবিধা দিম। আমুক তামুক কিন্তু সেই প্লেচমেণ্টৰ সুবিধাটো যদি গভৰ্মেণ্ট স্কুললৈ যদি লৈ আনিলে কিমানখিনি উপকাৰ হলহেতেন। প্লেচমেণ্টৰ সুবিধাটো।
অ, নিশ্চিত অপেক্ষা এতিয়া সেই গ আমাৰ এতিয়া তেনেহলে আমাৰ পালে